হেল্ল'। অ বন্ধু কোৱা।
কি খবৰ তোমাৰ?
এই খবৰ ভালে আছোঁ আৰু, কিবাকে মানে ভাল লগা নাই, গোটেই দিনটো ইমান গৰমৰ কাৰণে আৰু একদম ঘৰত থাকি অসহ্য লাগিছে। তোমাৰ খবৰ কি?
মোৰ ক'বলে কাহিনীও একে। গৰমত মানে তোমাৰ একম জ্বালা দিছে আৰু গৰমে একদম ভালে। ভালকে।
গোটেই দেশৰ মানুহৰ একদম পৰা পুৰিয়াই পেলাইছে গৰম
উম মানে তোমাৰ দেহটো যি মানে তোমাৰ ৰাস্তা ওলাই যাব নো ছাতি নহলে তুমি যদি ওলাই যোৱা তোমাৰ দেহটোত মানে কলা পৰি যাব পুৰা এই গৰমত সেয়া গৰমৰ তাপনি
সেইটো এই ইমান গৰমতো মানে ইহতে ষ্টেডিয়ামৰ কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে খেলিব জানো শিশুসকলে তাকে চাওঁ মই।
সিহঁতৰ মানে বেলেগ ধৰণৰ এটা উৎসাহ আছে, মানে তোমাক গৰম ঠাণ্ডা হওক, বৰষুণ হওক খেলিলে খেলিব লাগে আৰু। সেইবোৰ পহাৰা যায় আৰু চিন্তা এইবোৰ চিন্তা নকৰে আৰু। গৰম দি আছে, ঠাণ্ডা তোমাৰ বৰষুণ দি আছে, বতাহ দি আছে, খেল খেলাটো বেলেগ এটা আনন্দ পায়।
একদম নিজৰ মানে নিজৰ কামৰ প্ৰতি এই উৎসাহটো মানে এই মৰমটো যিটো আছে নহয় এইটো মানে কেতিয়াও মানে এই সমাজত নাইকিয়া হ'ব নালাগে সদায় মানে মানুহে আগ্ৰহ হই থাকিব লাগে যে কেনেকৈ নিজৰ কিবা এটা ভাল কিবা শিকিব কিবা এটা ভাল কৰিব পাৰো সেইবোৰ থাকিলেহে ভাল হ'ব।
সেইটোয়তো আমাৰ তোমাৰ যেনে তোমাৰ এতিয়া আমাৰ খেলুৱৈবোৰে হওক আপোনাৰ ফুটবলৰ খেলুৱেই হওক, ক্ৰিকেটৰ খেলুৱেই হওক, বা আপোনাৰ অলিম্পিকসৰে ৰানিঙৰ খেলুৱৈ হওক বা তোমাৰ জগলিং কিবা ধৰণৰ এইবোৰ আহ স্পৰ্টচৰ আৰ মানে যোনটো হাতৰ চকুৰ এটা উৎসাহ থাকে ন এটা তাত তোমাৰ মৰম থাকেৰ খামৰ প্ৰতি সিহঁতৰ সেইটো মানে ক'তো বেলেগত দেখা নাপাওঁ মই সহজে।
একদম দেখা নাপাবা। মানে যত তোমাৰেই পইচা দি কিনে তুমি যদি ক'ৰবাত কিবা কৰি আছা ন সেইটোৰ প্ৰতি তোমাৰ ইমান মানে মৰম আৰু চেনেহ তুমি ক'ব গ'লে একদম উঠি পৰি লাগি নাথাকিবা যিমান তুমি তোমাৰ ভাল লগা কামটো কৰিবা। সেই ভাল লগা কামৰ প্ৰতি যেতিয়া তুমি লাগি থাকিবা ন তোমাৰ ফলাফল টোও ভাল হ'ব তুমি গম পাবা যে তোমাৰ এই ফলাফলৰ কাৰণে তোমাৰ একো ক্ষতি হোৱা নাই তুমি নিজক সময় দিবা গোটেইখিনি সম্পূৰ্ণ দিবা তোমাৰ বস্তুতও ভাল হ'ব এনেকুৱা নহয় যে তুমি এ তুমি ক'ব গ'লে হয় মানুহ বহুত বহুত মানুহে মানে তাতে পিছ পৰি যায় বহুতে মানে এ কৰিব নোৱাৰে। মানে কিছুমানে খেলত তেওঁলোকে এ পৰাজয় হয়। কিন্তু সেইবোৰৰ পৰা শিকিব পাই বহুত আৰু শিকি থাকিলে তেতিয়াহে আৰু ভাল হ'ব।
সেইটো মানুহে এজন কয় নহয় চেষ্টাৰ সাদ্ধ নাই। এ হ'ব পাৰে একবাৰ দুবাৰ আপোনাৰ বিফল হব পাৰে, বিফল বিফলতাই মানে কিন্তু আপুনি এদিন সফল নহয়। বিফলতাৰ আপুনি বিফ বিফল হৈ থাকিলেতো গম পাব সকলোৰে ৰাস্তা
বিফল হোৱা মানে এনেকুৱা নহয় যে তুমি অকল বিফলে হৈছা। তুমি তাৰ পৰাই কিবা এটা শিকিছা তেতিয়াহে তুমি বিফল হৈছা তুমি চেষ্টা কৰিছা আৰু তেতিয়া দ্বিতীয়বাৰ তুমি আকৌ চেষ্টা চেষ্টাটো কৰিবা সেই চেষ্টা কৰাৰ সময়ত তুমি সেই বিফলটো আগৰ বাৰ তুমি যিটো শিকিছা সেই বস্তুটো এইবাৰ তুমি নকৰিবা এইবাৰ তুমি জয় হবাই। সেইকাৰণে মানে সকলোকে মানে শিশু আমাৰ শিক্ষক বা অভিভাৱক সকলে নিজৰ শিশুসকলক সৰুৰে পৰা তেওঁলোকক বুজাব লাগে যে কেৱল পঢ়া -শুনা নহয় নিজৰ তুমি বেলেগ কাম বোৰো কৰা নিজৰ ভাল লগা কামবোৰো কৰা। গান গোৱা বা নাচা বা খেল কৰা ক্ৰিকেট খেল খেল আছে কাবাডী আছে, আমাৰ ইফালে বেডমিন্টন আছে কিমান ধৰণৰ খেল আছে আমাৰ দেশৰ কাৰণে এইটো এটা উন্নত বা গৌৰৱৰ তোমাৰ কথা হ'ব যদি সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ দেশক এই অলিম্পিকত যদি উ তোমাৰ ক'ব গলে এ নিজৰ দেশৰ কাৰণে কিবা এটা কৰিব বিচাৰে ন কিবা কৰে। গ'ল্ড মেডেল আনে ন সেইটোৱে আৰু।
সেইটোতকে আৰু ডাঙৰ আৰু তোমাৰ আৰু অনুভৱ নাই। বহুত ক'ম মানুহে তোমাৰ সেই অনুভৱ এই নিজৰ দেশৰ কাৰণে খেলি কেনে কিবা এটা কৰা।
তোমাৰ সেনেকুৱা কিবা আছে নেকি ভাল? নিজৰ চ মানে কিবা খেলা নেকি তুমি-
মই নে খেলো কিন্তু মই সিমান ভাল নেখেলা। হয় এনে নিজৰ আন নিজৰ মনৰ সন্তুষ্টিৰ কাৰণে খেলা যায় আৰু ক্ৰিকেট বা ফুটবলক হওক-
অ ফুটবল খেলা।
উম সিমান এটা মই এতিয়া লে আগত যাই পোৱা নাই
একো নাই তুমি মানে মনৰ কাৰণে খেলা সেইটোৱে ডাঙৰ কথা। তাকেই সেইটোয়ে তুমি মনৰ কাৰণে যে খেলা- মানে মনটো তোমাৰ ভাল লাগে। তুমি সন্তুষ্টি পোৱা সেইটোৱে ডাঙৰ কথা।
সেইটোয়ে হয় কিন্তু আমাৰ কি হয় আমাৰ কিছুমান সমাজৰ এটা বৰ দুব্যৱহাৰ এটা আছে যে যিবোৰ খেলা মানুহ বা তোমাৰ যিবোৰ হওক আহ মানে পঢ়াৰ বাহিৰে বা যিকোনো এটা কামত যদি কৰা বা কৰিব চেষ্টা কৰা তুমি সেই সমাজৰ পৰা সঁহাৰি বহুত কম- পোৱা যায় তেতিয়াহ'লে তুমি কিবা ডাঙৰ নাম এটা হৈ নাযোৱা।
তাকেইেতো সমাজৰ পৰা তোমাৰ ক'ব গ'লে তোমাক যিটো। পৰ্ট বুলি কয় সেই বস্তুটো বহুত মানুহে কম কৰে সকলোৱে কয় এই পঢ়িব লাগিব খেলি কেনে- হব নেকি খেলিকেনে কি সি ডাঙৰ মানুহ হৈ যাব নেকি সি- পইচা কাম হব নেকি চৰকাৰী চাকৰি কৰা ভাল চাকৰি কৰা আৰু পঢ়া সেইবুলি কই থাকে। ঠিক আছে চাকৰি কৰিব লাগে বেয়া কথাও নহয় কৰিব পাৰি কিন্তু যিটো বস্তু তোমাৰ ভাল লাগি আছে। তুমি যিটো কৰিব বিচাৰা দেশৰ কাৰণে তুমি যদি খেলিব পাৰা ত সেইজনক সকলোৱে মানে প্ৰত্যহিত কৰিব লাগে।
হয় মানে। তেতিয়াহলে তুমি এ এে যিটো আমাৰ ডিষ্ট্ৰিক্ট লেভেল হওঁক আপোনাৰ ডষ্ট্ৰিক্ লেল- ষ্টেট লেভেল আৰু নেচনেল লেভেল এই তিনিটা লেভেলত আপোনাৰ খেলাত- অ হয় আৰু পিছত আমি একদম যাই পিনে আপুনি কিয় পাৰে। কিন্তু আমাৰ কি হয় আমাৰ বহুত খ খেলুৱৈ এই ডিষ্ট্ৰিক্ট লেভেলতে থাকে। ন এতিয়া তোমাৰ সিমান সহায় বা তোমাৰ সেই সহযোগিতা নাপায়। সবা চৰকাৰৰ পৰা হওক- বা বেলেগ নিজৰ ইয়াৰ পৰা সমাজৰ পৰা। হওক বহুত মানে কিছুমান অসুবিধা নাপায় কাৰণ যেনেকে আপোনাৰ ৰানিঙৰ কাৰণে আপোনাৰ চ চাব আপোনাৰ ৰানিঙৰ কাৰণে আপোনাৰ যোনটো ফিল্ড এখন লাগে আপোনাৰ- এয়া জাগা এটা লাগে সেইটো আপোনাৰ চব জোগাত নাই এতিয়া যদি আপোনাৰ- ধেমাজি- ৰঙিয়া হওক আপোনাৰ কবাত তিনিচুকীয়া সেইবোৰ জাগাৰ পৰা যদি মানুহে এই এইবোৰ খেলিব বিচাৰে এতিয়া আপুনি আহিব লাগিব গুৱাহাটীত
তেতিয়াই আপুনি আগবাঢ়িব পাৰিব। তেতিয়া সেনে মানে যোনটো আপোনাৰ সুবিধা লাগে। এ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে এইবোৰ সম্ভৱ কৰিব লাগে যাতে আমাৰ যিমান পাৰে সিমান আমাৰ। অলিম্পিয়াত ওলাওক ল'ৰা ছোৱালীবোৰ বিভিন্ন আহ খেলত ভাগ লওক- সেইটো হব পৰা নাই এতিয়া।
তাকে এই ফুটবল খেলকে চোৱা নাই ফুটবল খেলৰ প্ৰতি মানে এয়াতো ঠিক আছে এতিয়া অসমে অলপ চলপ চাগে বুজি। এতিয়া কিছুমান মানে মই দেখিছোঁ প্ৰতিযোগিতা সেনেকুৱা পাতিছিলে আমাৰ অসমৰ ভিতৰতে ফুটবলক লৈ- কিন্তু আগ্ৰহ ক্ৰিকেতটো মানে সকলো দেশৰ মানুহে অসমৰ মানুহেও বহুতে ক্ৰিকেট চাই বেছিভাগ কিন্তু আমাৰ ফুটবলৰ প্ৰতিও চাব লাগে। ফুটবলটোও গুৰুতপূৰ্ণ আমাৰ, ফুটবৰ প্ৰতিও চাব লাগে কাৰণ সেইটোও আমাৰ কবলৈ তুমি দেখিবা ফিফা ৱৰ্ল্ড কাপ তাৰপিছত এইফালে কিমান ধুনীয়া তোমাৰ সেই গোটেই বেলেগ বেলেগ দেশৰ ইমান গোটেই বিশ্বৰ তাতে খেলুৱৈবোৰে তাতে খেলে, তাতে যদি আমাৰ ভাৰতৰ কোনোবা খেলুৱৈ যায় কিমান ভাল লাগিব।
এইটো এটা মানে আমাৰ ভাৰতত কি কিক কিক ক্ৰিকেটৰ বাহিৰে বাকী খেলবোৰ আগবাঢ়িব পৰা ন - নোৱাৰিলে। কিয় এইটো গম ভালকে গম নাপ ও কিন্তু যিমান চাও আপোনাৰ ফুটবলত হওক আপোনাৰ ফুটবলত চোৱা মানুহ আমাৰ অসমৰ গোটেই দেশত বহুত মানুহ বহুতে চাই। কিন্তু খেলিব কথা হ'লে নিজৰ ল'ৰা ছোৱালী যেতিয়া পঠা শিক্ষা দিয়াৰ কথা কলে, সহযোগ দিয়াৰ কথা স - সময়ত এইবোৰ আগবাঢ়ি মাক দেউতাক আগবাঢ়ি নাহে।
নাহে একদম নাহে। সেইটোৱেতো। সেই ধনৰো সমস্যা আহি যায় মানুহৰ লগত অৰ্থ - অৰ্থৰ সমস্যা চা আহি যায়, আৰ্থিকভাৱে তেওঁলোকে ইমান এটা মানে শক্তিশালী ন - নাথাকে যে তেওঁলোকে কিবা ভাল খেলিবৰ কাৰণে দিব, তেওঁলোকে ষ্টেডিয়ামত দিব কাৰণ সকলোতে ইমান পইচা লাগে, ত' তাতে কেনেকৈ দিব আৰু, কৰ'ৰবাত খেলিব গ'লে তাতেও চাগে পইচাই দিব লাগে।
চাও এতিয়া খেলিব গ'লে কি হল আপোনাৰ এটা খেলাৰ বয়সটো বহুত কম, মানে এটা কম সময়ত এটা সীমা এটা থাকে। যে আপুনি অ দছৰ পৰা ধৰি লওক আপোনাৰ সৰুৰ পৰা খেলিলে, আপুনি বিছ মানৰ পৰা আ দছ মানৰ পৰা সৰুৰ পৰা আৰম্ভ কৰিলে, বিছ মানলে আপুনি ভাল ডিষ্ট্ৰিক্ট ষ্টেটলৈ গ'ল কিন্তু ইয়াৰ পিছত আপু ত্ৰিছ চল্লিছ, চল্লিছ হল। চল্লিছলে এটা সীমা থাকে থাৰ্টি ফাইভলে এটা সীমা থাকে। সিয়াৰ পিছত আপুনি আৰু খেলিব নোৱাৰে। সিয়াৰ পিছত আৰু খেলিব নোৱাৰে। সেই সময়ৰ পিছত আপোনাৰ খেলাটো সম্ভৱ নহয়, আপোনাৰ শৰীৰে তাৰে ইমান এটা শক্তি নাথাকে শৰীৰত যে তোমাৰ সেই খেলা টো খেলবোৰ আপুনি নিজৰ সেয়া কৰিব পাৰে।
তাকে দেশৰ মানুহে অলপমান চাব লাগে আও, সমাজৰ মানুহে কিছুমান বুজিব লাগে।
সেইটো সেইকাৰণে মানে বহুত মানুহে নিবিচাৰে যে আমাৰ ল'ৰা ছোৱালীটো খেলত যাওক। কন ইয়াৰ পিছত য খেলাটো নে এবাৰ হৈ গ'ল। মেডেলটো আনি দিলে বা ব ধাৰ ডাঙৰ ইণ্টাৰনেচনেল খেল দিলে কিন্তু তাৰে পিছত যে সুবিধাটো চৰকাৰে দিয়া বহুত দেখা জাগাত বহুত নিদিয়ে।
ঠিকে কৈছা ইয়াৰ প্ৰতি কিছুমান পদক্ষেপ চৰকাৰে ল'ব পাৰে। কিবা পদক্ষেপৰ কথা কব পাৰিবা নেকি মানে কি কৰিব পাৰে?
উম বা চৰকাৰী চাকৰি হওক যাক সুবিধা দিব লাগে।
সুবিধা দিব লাগে, উম। আৰু কিছুমান আঁচনিও ওলাব লাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে ক'বলে কম পইাতে যাতে তেওঁলোকে প্ৰশিক্ষণ ল'ব পাৰে খেলটোৰ কাৰণে তেওঁলোকে যদি উত্তীৰ্ণ হয় তেতিয়াহলে ঠিক আছে তেতিয়াহ'লে বাহিৰলৈ পঠাব খেলিবৰ কাৰণে তাৰে পৰা যিটো পইচা পাব সেইটো চৰকাৰে মাহে মাহে লাগিলে কাটি লওক বা সেনেকুৱা গোটেই যিটো পইচা তাক দিছে শিকাবৰ কাৰণে সেইটো পইচা লাহে অলপ অলপকে কাটি লওক। সেনেকুৱা কিছুমান ব্যৱস্থা কৰিব ব পাৰে চৰকাৰে।
সেইটোতো ঠিক কৈছা তুমি এতিয়া কি কবা আৰু তোমাৰ চৰকাৰে যিমান পাৰে সুবিধাবোৰ যিমান পাৰি দিব বিচ লাগে দিয়া চেষ্টা কৰি আছে এনকৱা নহয়। খেলো ইণ্ডিয়া আৰু এয়া চলি আছে তাৰে এতিয়া আপোনাৰ ৰিজাল্টটো এতিয়ালৈ ইমান দেখা নাই।
নাই ইমান এটা ফলাফল একদম মানে ইমান এটা নাই, কিন্তু সময় লাগিব ফলাফলত। তাৰো পাঁচ বছৰ বা দহ বছৰমান লাগিব। তেতিয়াহে আমি দেখি পাম, হয়
দিয়ক তে আহ ভাল লাগিলে আপোনালত কথা পাতি।
অঁ ভাল লাগিলে বহুত কথা মানে জানিব পাৰিলোঁ আৰু আলোচনা কৰি ভাল লাগিল।